হেল্ল'?
হেল্ল'?
অঁ', শুনা পাইছা নাই?
উম, শুনিছো শুনিছো মোৰ মাততো শুনিছা নহয়।
উম, শুনিছো শুনিছো কি কৰিছা?
এয়া তোমাৰ এনেকুৱা গৰম দিছে ফেনৰ তলত বহিও মানে থাকিব, পৰা নাই গছৰ তলত বহি আছো।
অঁ', তাকে তাকে আমাৰ এইফালেও বহুত গৰম গম পাইছা নাই মই ফেনৰ তলত বহি আছোঁ মানে।
অ'
তোমাৰ একদম পোৰা ফেনৰ হাৱা গৰম গৰম আহিছে গম পাইছা নাই।
উম, সেই কাৰণেই।
উম, তাকে বাকী ভাত পানী খালা নাই?
ভাত পানী খালো বাৰু দেই অকমান আগত খাই উঠিছো।
অঁ', অঁ', অঁ', কিহে খালা?
এ তোমাৰ এ এনেকুৱা মিক্স চবজি বনালে ৰঙালাও চঙালাও দি।
অঁ', অঁ', অঁ'
এ সেই তেনেকেই খালো আৰু।
অ', ভালে কৰিলা ভালে কৰিলা বাকী খব, অ', মই তোমাৰ খালো খালো মই সেই ৰাতিপুৱাই খালো গম পাইছা নাই মানে, আজি অলপ সোনকালে খাই দিলো আৰু।
অঁ', অঁ'
বাকী খবৰ খাতি কোৱাচোন?
এয়া খবৰ খাতি ভালেই আৰু।
ভালেই ন?
উম
তাকে মই সেই তোমালৈ ফোন কৰিলোঁ মানে কথা এটা আলোচনা কৰিবলগীয়া আছিলে।
অ কেনেকুৱা আলোচনা?
এ তোমাৰ এতিয়া যে এ আইটো এ আইটোতো আমাৰ, আমাৰ এতিয়া তোমাৰ সমাজ জীৱনত এ আইতোৰ বহুত প্ৰচাৰ হৈ আছে গম পাইছা নাই?
অ প্ৰচাৰ হৈছে বাৰু দেই,
অঁ এতিয়া তোমাৰ সকলো কাম আজিকালি এ আই কৰিব পাৰে গম পাইছা নাই? আকৌ মোবাইল ফোন চবাইল ফোনবিলাকত এতিয়া চবতে এ আই আহি গ'ল। এতিয়া তোমাৰ এতিয়া মানে সকলোতে কেৱল এ আই মানে প্ৰচলিত হৈ আছে।
হয় হয়।
গতিকে এতিয়া তোমাৰ এ আই মানে প্ৰকোপটো বহুত বৃদ্ধি পাইছে নহয় আমাৰ গোটেই পৃথিৱীতে ইয়াৰ, প্ৰকোপ বৃদ্ধি পাইছে গম পাইছা নাই?
পাইছে পাইছে নিশ্চয় পাইছে।
তাকে এতিয়া তোমাৰ এক প্ৰকাৰে চাবলৈ গলে, এ আই আমাক সহায়ো কৰিছে হয়নে নহয় বাৰু।
হয় হয়।
আকৌ তোমাৰ এ আই এতিয়া তোমাৰ। অ, অপকাৰো কৰিছে আকৌ কিছু পৰিমাণে গম পাইছানে।
হয় হয় হয়।
অ এতিয়া তোমাৰ এ আইৰটো ব্যৱহাৰটো তোমাৰ, দিনক দিনে বৃদ্ধি পাই আহিছে হয় নহয়। এতিয়া তুমি এ আই মানে এতিয়া যে প্ৰভাৱটো যে বৃদ্ধি পাই আহিছে। এ এ আই বস্তুটোৱে আমাক এতিয়া সহায় কৰিব বুলি ভাবিছ। -ছানে নে তুমি এ আই আমাক বিপদহে আনিব বুলি ভাবিছা, তোমাৰ মতে তুমি কি ভাবিছা?
হয় হয়, আচলতে কি হৈছে বৰ্তমান সময়ত। ভালদৰে লক্ষ্য, এ আইটোৱে আচলতে আমাক বিভিন্ন ধৰণে সহায়ো কৰিছে বাৰু দেই।
অঁ,
এ ছাত্ৰ ছাত্ৰীসকলৰ মানে শিক্ষা।
অ, লওক, অঁ আ আকৌ কোৱাচোন আকৌ কোৱা হেল্ল, অ এতিয়া শুনিছো এতিয়া শুনিছো।
উম উম মানে কি হৈছে, বৰ্তমান ক্ষেত্ৰত তোমাৰ ছাত্ৰ ছাত্ৰী। -ত্ৰত যদি চাওঁ এই তেওঁলোকৰ ক্ষেত্ৰত মানে শি- -ক্ষাৰ ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণে সহায় কৰিছে।
সহায় কৰিছে হয় হয়।
হয়, মানে কি হৈছে বৰ্তমান। বুজি নেপায় নিজৰ পঢ়া তেওঁলোকে কি কৰিব পাৰে সেই এ আই তেওঁলোকে লিখিত ভাৱে বা কঠিত,
হয়।
হয় এ আই আচলতে সেই, তাৰ উত্তৰসমূহ অতি সহজ ভাষাত তেওঁলোকলৈ মানে আগবঢ়ায়। সেই ক্ষেত্ৰত, চাবলৈ গলে এ আই আমাক বহুত ধৰণে সহায় কৰিছে, আৰু যদি যদি আমি চাওঁ, হয়। আৰু যদি আমি চাওঁ তেনেহলে আমাৰ আৰু কিছুমান দিশত এয়াই সহায় কৰে। যেনে ধৰা, তুমি যেনিবা নতুনকৈ কিবা এটা বিছিনেছ প্লেন আৰম্ভ কৰিম বুলি ভাবিছা, বা এ তুমি কেনেকুৱা ধৰণৰ বিজনেচ কৰিলে। ভাল হয় মানে কম খৰচত কেনেকুৱা আৰম্ভ কৰিলে ভাল হ'ব সেই ক্ষেত্ৰত, যদি তুমি এ আই ত
হয়।
খৰচ কৰি এনেকে লাভ হব পাৰে দে, সেনেকুৱা ক্ষেত্ৰত আচলতে এ আই সহায় কৰে। মানে কি হয় আমি ধৰা কিছুমান নজনা কথা যিবোৰ কথা আমি মানুহৰ দ্বাৰা জানিব নোৱাৰো সেইবোৰ কথা এ আইৰ দ্বাৰা জানিব
এই আইৰ দ্বাৰা জানিব পাৰোঁ হয়, সেইটো তুমি এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছা বাৰু। এ, তুমি এ আইৰ তুমি আচলতে ব্যৱহাৰটো কথা ক'লা নহয়নে? এতিয়া তোমাৰ কি হৈছে এ আই আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলাইছে। এ আই তোমাৰ এ, তোমাৰ ল'ৰা ছোৱালীয়ে মানে শিক্ষাটো, ল'ৰা ছোৱালীৰ যি শিক্ষাটো মানে বহুত ল'ৰা ছোৱালী এনেকুৱা হয় তোমাৰ শিক্ষকে বুজালে বুজি নাপায়। যাৰ ফলত এতিয়া তোমাৰ এ আইৰ পৰা সেই ল'ৰা ছোৱালীবিলাকে বুজিব পাৰিছে হয় নহয়? শিকিব পাৰিছে। এতিয়াতো এতিয়াতো মই তোমাক কৈছে যে এ আই তোমাৰ কি কৰে মোবাইল ফোনতো ব্যৱহাৰ হয় আৰু তুমি কৈছা এতিয়া শিক্ষাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, হয় নহয়? গতিকে এ আই সেই ক্ষেত্ৰত তোমাৰ এটা গো অ' এটা গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। কিন্তু আমাৰ সেই মোবাইল ফোন আৰু অনলাইন শিক্ষাৰ লগতে আমাৰ
অ' এই মোবাইল ফোন আৰু অনলাইন শিক্ষাৰ লগতে আৰু বহুত ক্ষেত্ৰত আমাৰ এ আই সহায় কৰে, তেনে কেনেকে গম পাইছা নাই, এতিয়া তোমাৰ যদি চোৱা আমি স্বাস্থ্য, স্বাস্থ্যসেৱা মানে তোমাৰ সেই চিকিৎসা বৃ তাতো তোমাৰ এ আইৰ ব্যৱহাৰ কৰা হয়, বুজাইছা নাই। এতিয়া তোমাৰ
উম, উম।
ধৰি লোৱা এতিয়া কিছু কিছুমান ৰোগ চিনাক্ত কৰিব নোৱাৰি হয় নহয়? মানুহে কিছুমান ৰোগ চিনাক্ত কৰিব নোৱাৰে সেইবিলাক ৰূপ কি হয় এ আইৰ ক্ষেত্ৰত এ আই তোমাৰ সেই ৰোগবিলাক চিনি পাই গম পাইছা নাই। গতিকে এই ক্ষেত্ৰত তোমাৰ ৰোগ চিনাক চিনাক্তকৰনো কৰিব পাৰে।
পাৰে পাৰে।
আৰু অ' আৰু এতিয়া তোমাৰ আমাৰ আৰু এটা কথা যি আমাৰ এতিয়া বেংকিং ব্যৱস্থা
হয় হয়।
সেই বেংকিং ব্যৱস্থাটো তোমাৰ এ আইৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আকৌ আকৌ যদি আমাৰ সেই কৃষি ক্ষেত্ৰত চা-চোৱা কৃষি ক্ষেত্ৰতো আমাৰ এ আই ভূমিকা আছে গম পাইছা নাই, আৰু তুমিতো ব্যৱসায় কথা কলাই, ব্যৱসা তোমাৰ ব্যাবসায়ো এ আই চম্ভালিব পাৰে আৰু কি হয় আমাৰ বিজনেছ আইডিয়াও দিব পাৰে হয় নহয় এ আই? তুমি সেইটো কথা ক'লাই হয় নহয়? অ' এতিয়া তোমাৰ আৰু এটা এই আমি যিটো এই পৰিবহন ব্যৱস্থা তোমাৰ ধৰি লোৱা পৰিবহন ব্যৱস্থাটো তোমাৰ এ আই বহুত সহায় কৰিছে আকৌ। আৰু তুমি এতিয়া ধৰি লোৱা ৰাস্তাত যিবিলাক, ৰাস্তাত যিবিলাক ট্ৰেফিক থাকে মানে ট্ৰেফিক লাইটবিলাক চাবাচোন তোমাৰ, তোমাৰ সময়মতে তোমাৰ ৰঙা জ্বলিব, হালধীয়া জ্বলিব সেউজীয়াও জ্বলিব গম পাইছা নাই? সেইবিলাক আচলতে সম্ভৱ হৈছে এ আই কাৰণে গম পাইছা নাই। যদি এ আই নহ'লে। তে তে তেনেহ'লে সেইখিনি অট'মেটিকটো কেতিয়াও এনেকে নিজৰ মতে। টাইমিঙ মিলাই মেলি সেইখিনি চেঞ্চ কৰিব নহ'লে হেঁতেন।
নহলেহেঁতেন, নহলেহেঁতেন।
গতিকে তোমাৰ সেইখিন সেইখিনিৰ ফলত তোমাৰ। ইয়াৰ পৰা বহুত সুবিধা আমি আগ আগ ইয়াৰ পৰা মানে বহুত সুবিধা লাভ কৰিছোঁ হয়, নহয়।
হয়', হয়'।
আকৌ তোমাৰ এতিয়া আৰু এটা কথা মানে আমাৰ ইয়াৰ বহুত। সুবিধা কৰিছো গম পাইছা নাই? এতিয়া ধৰি লোৱা আমি যেনিবা কিবা এটা তোমাৰ ভাষা বুজি পোৱা নাই। সেই ভাষাটো যদি আমি যদি গুগলত যদি ট্ৰেঞ্চলেট কৰি দিওঁ। তেনেহ'লে কি কৰিব, সেই এ আই সেইটো গুগলতো আছে। গম পাইছা নাই সেই, অ'সেই এয়াৰ টোৱে কিন্তু। পৰা তোমাৰ আমাৰ যিটো ভাষা আমি বুজি পোৱা নাই। সেই ভাষাটো। তুমি যি ভাষালৈ তোমাৰ ট্ৰেঞ্চলেট কৰিবলৈ দিয়া সেই ভাষালৈ ট্ৰেন্ঞ্চলেট দিব বুজি পাইছা।
কৰি দিব, কৰি দিব হয়।
গতিকে সেই ক্ষেত্ৰতো আমাৰ এ আই বহুত মানে সুবিধা আগবঢ়াইছে।
হয়', হয়'।
তেনেধৰণে চাবলৈ গ'লে, এ আই তোমাৰ সুবিধা বহুত আছে। গম পাইছা নাই, গতিকে এক। এক প্ৰকাৰে চাবলৈ গ'লে এ আইয়ে আমাক বহুত সুবিধাও প্ৰদান কৰিছে। গম পাইছা, গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এ আইটো আমাৰ কাৰণে এটা। অ', আশীৰ্বাদ বুলিও ক'ব পাৰি।
ক'ব পাৰি, ক'ব পাৰি।
কিন্তু তোমাৰ সেই আনহাতে চাবলৈ গ'লে এ আই কিন্তু কিছুমান অপকাৰো আছে নহয়। তুমি গম পাইছা নাই?
হয় হয়।
এতিয়া তুমি আমি যদি চাওঁ, তেনেহ'লে কি হয় আজিকালি তুমি যে কৈছিলা সেই ল'ৰা -ছোৱালীবিলাকে। পঢ়াৰ ক্ষেত্ৰত এ আই ব্যৱহাৰ কৰে। এতিয়া। এতিয়া এনেকুৱা হয়, কিছুমান ল'ৰা -ছোৱালীয়ে কি কৰে তোমাৰ। কিতাপ চিতাপ পঢ়িবলে মন নকৰে তেওঁলোকে অ। কিবা এটা প্ৰশ্ন উত্তৰ নাজানিলে চিধা এ আই এ আইৰ দ্বাৰা মানে, সেই তাৰ উত্তৰটো লাভ কৰিবলৈ বিছাৰে। হয় মানে অ সিহঁতৰ। ইমানটো ধৈৰ্য শক্তি নাই ইমানটো তোমাৰ। শক্তি নাই। যে সিহঁতে তোমাৰ সেই কিতাপখন পঢ়ি কিতাপখনৰ পৰা বাচি উলিয়াই। সেই বস্তুটো লিখিব পৰা শক্তি। ধৈৰ্য্য নাই সিহঁতৰ।
হয়' নাই নাই।
অঁ' সিহঁতৰ ধৈৰ্য নাই গতিকে কি কৰে সিহঁতে। সকলো বস্তু সহজতে পাবলৈ মানে আশা কৰি থাকে গম পাইছা নাই। এতিয়া কষ্ট। কষ্ট কৰিবলৈ মন নকৰে।
হয়।
আৰু, আৰু কি হয় তোমাৰ সেই এ আইৰ পৰা। তো কিছুমান মানে উত্তৰ তোমাৰ ভুলকেও আহে নহয় কেতিয়াবা গম পাইছা নাই। গতিকে গতিকে আমি সেইবিলাক এ আই ওপৰত ইমান ভৰসাটো কৰিব নোৱাৰোঁ। আৰু। যিখিনি ল'ৰা -ছোৱালীয়ে তোমাৰ এনি টাইম তোমাৰ এ আইৰ পৰা প্ৰশ্ন উত্তৰ চাই মেলি লিখি। বিদ্যালয়ত দেখুৱায়। সেইসকলৰ কি হব' তোমাৰ পৰীক্ষাৰ সময়ত বহুত মানে ডাঙৰ সংকটত পৰিব। কাৰণ তেওঁ অঁহ আকৌ তোমাৰ কি হ'ব মানে সেই- পৰীক্ষাৰ সময়ত তোমাৰ ধৰি লোৱা তেনেকেতো ডাইৰেক্ট নাহিব। এ আই মতেতো তোমাৰ- সকলো কথা নহয়, গতিকে পৰীক্ষাত কি হ'ব সিহঁতে তো অঁ পৰীক্ষাত কি হ'ব সিহঁতেতো মুখচ- ত কৰি নাযায়, সিহঁতে কিতাপখন পঢ়িয়ে চোৱা নাই অকল কেৱল প্ৰশ্ন উত্তৰ গেইটা মুখস্থ কৰি গৈছে। ত'- গতিকে সেই ক্ষেত্ৰত- তোমাৰ ল'ৰা ছোৱালীসকলৰ অঁ পৰীক্ষাৰ ক্ষেত্ৰত ভালকৈ লিখিব নোৱাৰিব। মানে কি হয় সিহঁতে নিজৰ ব্ৰেইনটো ইউজ কৰিবলে মন নকৰে।
হয় হয়।
গম পাইছা নাই? এতিয়া তোমাৰ সেই ব্ৰেইনটো যে ইউজ কৰিবলে মন নকৰে- গতিকে, সেইটো আচলতে আমাৰ আইক' লেভেলটো এতিয়া তোমাৰ কমি কমি গৈ আছে। সেই ক্ষেত্ৰত চাবলে গলে। এই ক্ষেত্ৰত চাবলৈ গ'লে এয়াই কিছুমান তেনেকুৱা ধৰণৰ অসুবিধাও দেখা গৈছে বাৰু।
হয়।
আৰু ইমান এয়াৰটো তোমাৰ মই আৰু- ইমান বেছি কথা নকওঁ হ'লও আৰু মই দুটা কথা কৈছো বাৰু দেই, এয়াৰ অপকাৰিতা বিষয়- ষয়ে। এতিয়া তোমাৰ কি হয় তোমাৰ- এ আইত কি হয় আমাৰ এতিয়া ল'ৰা ছোৱালী তোমাৰ সকলোৱে মানে- সকলোৱে কি কৰে নিজৰ প্ৰাইভেচি বস্তু বিলাক শ্বেয়াৰ কৰে হয় নহয়? এতিয়া তোমাৰ এয়াই তোমাৰ অঁ'- এয়াই তোমাৰ এয়াক তোমাৰ ফটো ডিজেনেৰেট কৰিবলৈ দিয়ে হয় নহয়? সেইবিলাক চাবলৈ গলে আমাৰ এটা সেই ভৱিষ্যতে সেইবিলাক আমাৰ গৈ গৈ বিপদো হ'ব পাৰে। গম পাইছা নাই? গতিকে, আমি ইমান প্ৰাইভেচি বচ- স্তুবিলাক আমি এ আই লগত কেতিয়াও শ্ৰেয়াৰ কৰিব নালাগে। ভৱিষ্যতে কিন্তু আমাৰ সেই একাউণ্ট শেক কৰাৰো শেক হোৱাৰো সম্ভাৱনা থাকিব পাৰে দেই। ইয়াৰ লগত যেতিয়া আমি অঁ- ইয়াৰ লগত যদি আমি প্ৰাইভেচি বস্তুবিলাক শ্বেয়াৰ কৰোঁ তেনেহ'লে তোমাৰ- সেইখিনি তেনেধৰণৰ হ'ব পাৰে সমস্যা, আৰু আৰু- এটা তোমাৰ ৰিচেণ্ ৰিচাৰজত মই গম পাইছো দেই মানে নিউজত পাইছিলো মই যে তোমাৰ- আমি যে এ আইক যে প্ৰশ্ন সোধোঁ এই প্ৰতিটো- প্ৰশ্নত কি হয় তোমাৰ- মানে কিবা এটা পৰিমাণত কি হয় তোমাৰ যিটো চাফা পানী- পৰিষ্কাৰ পানী সেই পৰিষ্কাৰ পানী ব্যৱহাৰ হয় গম পাইছা নাই? আৰু তোমাৰ- এ আই যি চেণ্টাৰসমূহ সেই চেণ্টাৰসমূহত কি হয়, যিসমূহ মেচিন লাগি আছে মানে- সেই মেচিনবিলাক তোমাৰ বহুত বহুত হিট হয়। যাৰ ফলত তোমাৰ গোলকীয়- কাপো বৃদ্ধি হৈছে আৰু লগতে আমাৰ সেই- সেই মানে সেইটো বস্তুটো পানীত চলে গতিকে, পানীও মানে বহুত শোষণ কৰিছে। হয়তো আমি আমি যদি ইমান বেছি যদি এ আই ব্যৱহাৰ কৰোঁ- তেনেহলে কি হব? তোমাৰ এটা সময়ত গৈ আমাৰ পানীৰ অঁ মানে তোমাৰ পানীৰ অভাৱে দেখা দিব বুজি পাইছা।
উম' নিশ্চয় নিশ্চয়।
অঁ গতিকে সেইখিনি আৰু তোমাৰ এয়া এতিয়া আমি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু। বাকী ইমান হেৰি কৰিব নালাগে। গতিকে সেইখিনি আৰু কথাখিনি বাকী তুমি কিবা ক'বা নেকি? ইয়াৰে ব্যৱহাৰৰ ওৰত
নাই আমি ধৰা প্ৰায়খিনি কথা পাতিলোয়ে বিশেষ কব লগীয়া নাই হ'লেও মানে আমি কিছুমান কথাত থাকি গৈছে যে সেইখিনি বেলেগ এদিন আমি গভীৰভাৱে আলোচনা কৰিব লাগিব।
হয়, হয়, নিশ্চয় নিশ্চয় তাকে তেতিয়া তোমাৰ সতে কথা পাতি ভালেই লাগিলে তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া।
বাৰু - বাৰু
অ',